অকে আছা
এয়া কাপোৰ এযোৰ কৈ আছো আপুনি
অহ এ মই ভাত খাই পেলাই বহিছো দিনটো ইমান কষ্ট হ'ল আজি দেলি কষ্টয় হৈ আছে ৰ বা কি কৈ বাৰ এ বৰ ডাঙৰ কাম এটা হ'ল মই বুজিছানে
কি হল
কি হ'ল তোমাৰ এয়া মাছাই চোতিয়া গামোচা এযুটি লগাইছিলো নহয়।
অহ
বেছিকেও লগোৱা নাই বুজিছানে দহখন গামোচা লগাইছিলো এতিয়া বেলেগে দিওঁ বুলি কওঁতেও মই নিদিলো বুজিছানে তা পিছে দছখন লগাও আৰু নিজে বোলো হেৰি কৰিম লাহে লাহে বম আও তাৰপিছত আও আনি পেলাই আমাৰ আগফালৰ বান তাতে এনেকে ওলমাই পেলাই থৈ দিও এইকেইদিন বৰষুণৰ বতৰ মই কাপোৰ ববই পৰা নাই নিগনি মোৰ আ তে মাজে মাজে নিগুনিয়ে বহুত জেগাত খুটিলে ন সূতা বিলাক বুজিছা নে এ মোৰ আজি মনটো বৰ বেয়া লাগিছে অ বিছা এতিয়া মই ত মানে কাইলৈ মই ভালকে মইতো ভালকে নাজানো জানা মানুহ এজনীক মাতি পেলাই আকৌ সেইখিনি মেৰামতি কৰিব লাগিব আৰু।
সেইবিলাকে মানে মোৰ আজি মন চন ভাল নহয় বুজিছানে সেয়া আৰু তোমালোকে কাপোৰ চাপোৰ বোৱা নে নোবোৱা।
আমাৰ বাৰু কাপোৰ নবও এনে কাপোৰ চিলাও আৰু বনাও।
হেৰি এনেকে হেৰি শালত কাপোৰ নোবোৱা আৰু।
উমহু মানে শাল আছে আমাৰ বব নাজানে মা অলপ চলপ জানে হলেও। মা লগ নহলে নোৱাৰে আৰু।
উ তোমালোকৰ মা গোটত নাই জানো।
উম
মাক গোটত নাই জানো।
আছে
আছে গোট মানুহ বিলাকতো আজিকালি কিছুমানে এই তোমাৰ কাপোৰ চাপোৰ বোৰে শিপিনী বিলাকে। চেণ্টাৰ থাকে ওভিঙৰ চেণ্টাৰ বিলাক থাকে যে।
অ আছে এনেই আমাৰ ওচৰৰ ব বৰমা এজনি আগতে। বৈছিলে মাৰ লগত।
অ
এতিয়া বৰমাজনিউ মানে কামৰ পৰা আজৰিয়ে নাপায় যে।
উম
শালখন তেনেকেই আছে আৰু হেৰি কৰিব পৰা নাই।
উ তাৰ মানে চাদৰ মেখেলা খিনি যিয়ে নহওক আৰু গামোচা কি খন মানে কি ঘৰত বোৱা গামোচা হলে ভাল লাগে আৰু হয়। তোমাৰ আজিকালি কিনা গামোচা বিলাক কি নো কিবা পানীও টোকা নাযায়।
সেইটোয়ে মাজতে বাৰু আমাৰ তিৱা। গামোচা মায় লগাইছিলে খুৰী এজনীৰ লগত।
আহ
আছিলে হেৰি আপোনাৰ একচল্লিশখনন গামোচা লগাইছিলে তিৱাৰ।
অ তোমালোকৰ শালখন বাহিৰত নে ভিতৰত
আমাৰ মানে বাহিৰ বুলি ক'ব নোৱাৰি অ ভিতৰ মানে এনেকে মাটিৰ ঘৰ এটা আছে
অ
উম তাতে অকল শাল খনে আছে আৰু একো নাই
বাৰিষা দিনতনো বাৰু কাপোৰ লগাব লাগে নে মই মূৰ্খামি কাম কৰিলো বুজিছা। অ
তাকে
বৰ মানে বেয়া লাগিছে আজি ভাল মানুহ এজনী পালে দিহে দিম ববলে।
আপোনাৰ শালখন বাহিৰত নে ভিতৰত।
মোৰ শাল বাহিৰত অ ভিতৰত জেগা নাই যে বাহিৰতে পাতো কিন্তু ভিতৰত মানে বাৰাণ্ডা ভিতৰত থৈ দিওঁহি আনি পেলাই সামৰি। কটেই এতিয়া এই কেইদিন বৰষুণ একেৰাহে পৰি আছে পথাৰলৈ গৈছো। সেইকাৰণে ববই পৰা নাই আৰু। নিগনীয়ে কুটিলে বুইছে নিগনিয়ে যে নুকুতিবলৈ কিবা কৰিব পাৰে নেকি তোমালোকৰ মাহঁতক সুধিবাচোন।
নিগনিয়ে নকুটিব সেইটো নাজানো বাৰু এনে আপুনি নিগনি হেৰি এই কিবা খন পাই নয় যত আঠা লাগি লাগি নিগনি হোৱা মৰি থাকে। এখন আনি আনি থৈ দিবচোন একে নিগনি তাতে লাগি থাকিব।
জনী লাগি যায়।
অ এইটো মানে আপোনাৰ আঠা নিচিনা থাকে যে।
উম
তাৰপিছতে এটা মাজতে মানে ব্লেক কালাৰ মানে কলা ৰঙৰ দুটা টিউব থাকে। তাতে বিস্কুট স্কুট চিস্কুট নহ'লে কিবা থৈ দিব। সেয়া খাবলৈ সেই নিগনি তাত লাগি যাব আৰু এই
কছে এই পাউদাৰ এটাহে আনো তাক ভাতৰ লগত সানি পেলাই এনেকে দিওঁ। বিস্কুটৰ লগত সানি পেলাই এনেকে দিওঁ। এনেই আঠা এটা পায় বুলি নাজানো নহয়।
অ সেইটো ইমান নাখায় বাৰু সেইটো ইমান নমৰে নিগনি ।কিন্তু আপুনি এখনানে আমাৰ ঘৰত আনিছো ।আমাৰ বিচনা তলত তিন দিন থৈছো তিন দিনত গোটেইখন একদম নিগনিয় ভৰি আছে।
অ অ
মানে আপোনাৰ কিতাপৰ নিচিনা বহল হয়। খালি দু দুটা চাইডে আঠা থাকে ইটো চাইডে আঠা থাকে সিটো চাইডে আঠা থাকে। দুইটা চাইডতে লাগে। নিগনি
তোমালোকৰ ভাল কাপোৰ কানি নিগনিয়ে কোটা ৰেকৰ্ড আছে নে নাই?
এ আমাৰ বাৰু তেনেকুৱা নাই আমাৰ মেকুৰী থাকে যে ঘৰত
অ ভাল দে দিয়া। মোৰ আছে বুজিছা মানে নিগনিয়ে ভাল ভাল শাৰী কুটিলে বুজিছা। মোৰ ছোৱালীজনী চোলা কুতিলে। এ মোক বহুত অনিষ্ট কৰিছে বুজিছা।
আমাক আকৌ বান্দৰৰহে অনিষ্ট কৰে ।আমাৰ সিদিনাখন মোৰ নতুন চোলা মই কিনিছিলো হে দুদিন হে পিন্ধিলো বান্দৰ লগত ক'ত পেলালে নাজানো।
অ নেপালাই বিচাৰি?
নাপালোয়ে ।তাৰপিছত সিনাখন মা মে খেলাখন নি পেলাই মানে আমাৰ ওচৰৰ মানুহ ঘৰ ভিতৰত মানে এনেকা তাহত নতুন ঘৰ বনাইছে ন তাহতক ঘৰৰ ভিতৰত পেলাই থৈ দিছে গৈ।
বান্দৰে ন বহুত বান্দৰ ন?
একদম ঐতিয়াছে বান্ধ হ'বা
কিছুমানে বান্দৰ খোৱা মানুহ আহে নহয়। আগতে ধৰিবলৈ আজিকালি নাহে নেকি?
আজিকালি নাহেই।আমাৰ এইফালে নাহে ইমান আগতেও নাহে
অ আমি মানে ক'ত জানো সৰুতে থাকো গোটেই গম পাইছো জাক পাতি পাতি আহে বান্দৰসোবাক বান্দৰ শিয়াল ধৰিবলৈ আহে বুজিছা নে আজিকালি নাহে।
অ ইয়াত নাহে আৰু ইয়াত কব আমাৰ ইয়াতো শিয়ালো আছে পথাৰৰ ফালে।
উম
যি ডাঙৰ ডাঙৰ শিয়াল
অহ
একদম দেউতা মানে এনেকে ছাগলী গো আনিব যায় যে
অহ
জংঘল এইফাল ইফালে মানে পুৰা জংঘল যে তাত একদম মানে মস্ত মস্ত শিয়াল ৰখিব
অ হয়
উম অ মানে ওচৰতে ফিছাৰি আছে যে
অ তেনেকোৱা মানে বানপানী হৈছে নেকি কিয় পানী চানী হৈছে নেকি মানুহৰ ঘৰত
উ বাৰু আমাৰ এইফালে পানী চানী নাই হোৱা মাথাউৰিতো আছে যে অ মাঠাউৰি দিলে কাৰণে পানীত এইবাৰ অহাই নাই
মাথাৰিটো ভালকে দিছে নে বাৰুত চাব গৈছা নে তোমালোকে
মথাউৰি ভালেই হৈছে হলেও কিন্তু হেৰি আপোনাৰ আমাৰ মাথউৰি দি এবাসতি দুবছৰ হল ন সিবছৰ আমি মানে এনেকে চাব গৈছিলো পানী হোৱা দিনতে এনেকে তে চাব যাওঁতে মাথাউৰিটো ফাট মেলিছে অ
অ চব চাগে বালি মাটি দিছে আও
সেইটো কাৰণে আৰু এটা চাইট আধা আধা খহিও গৈছে
উ উ তাকে এতিয়া
আৰু সেইটো দিয়াৰ পৰা বেয়া হৈছে
অ
এটা প্ৰকাৰ ভাল আছে পানী নাই কিন্তু এটা প্ৰকাৰ বেয়া হৈছে হা
হোৱা কথাটো তোৰ ছবি তবি আঁকিব জানা নে নাজানা
জানো
উ অ জানা আমাৰ মানে কাইলে চিত্ৰাংগন প্ৰতিযোগিতা আছে আমাৰ এই ছোৱালীজনী তাকে যাবত তাকে মানে কেনেকোৱা উ যাব সৰু ছোৱালী যে এতিয়া সিহঁতক বেছি চাগে ইমান হেভি ছবি নিদিব ন
তহঁতক এনে
উম
দি চ কিবা কিবি দিব আৰু মানে সৰু পোৱালি বেছিভাগ প্ৰাকৃতিক দৃশ্যয়ে দিয়ে বাৰু আৰু মানে ডাঙৰ কিছুমান মানে মই এবাৰে দিবছিলো মানে ছেকেণ্ড প্ৰাইছ পাইছো আপোনাৰ মানে মোৰ বেয়া হল আকা মানে আমাৰ কেনেকোৱা গৈছে আপোনাৰ এটা গ্লাছ আ ছে গলাছত পানী আছে তাৰপিছত তাৰ ভিতৰত মানে গোলাপ ফুলৰ মানে ঠাৰিৰ সৈতে এপাহ ফুল আৰু ফুলপাহৰ মানে ঠাৰিতদালত পাত আছে সেনেকে থৈ দিছে আগত টেবুল এখনত সেইটো আঁকিব দিছে মানে গ্লাছটোৰ পৰা একদম ফুলপাহৰ পাত চাত চব
উম
উম কালাৰো কৰিব দিছে সেয়াই আকিছিলো কি লৈহে ছেকেণ্ড প্ৰাইজ প্ৰাই
অ অ অ
মানে ইমান ভাল গাঁৱত পাতিছে ন ইমান ভাল প্ৰাইজ দিয়া নাই আৰু
অ
মানে আপোনাৰ হেৰি দিছে এখন মানে ভালে ক'ব গ'লে ইমান বেয়াও নহয় আৰ্ট বহি এখন দিছে তাৰ পিছত ৱাটাৰ কালাৰ এটা দিছে পেঞ্চিল এপাতে ৰবৰ এপাতে চাপনাৰ এটা তেনেকেই দিছে আৰু
অৱশ্যে ল'ৰা ছোৱালী মানুহ নহ তেনেকুৱা বস্তুয়ে তেতিয়া সেইটো বয়সত সেইটো বস্তুৱয়ে যথেষ্ট ন
এতিয়া মানে কি সৰু ল'ৰা ছোৱালীক সেইবিলাক লৈ বেছি মানে ফূৰ্তি পায় ন সেইটোৱে তেখতৰ কাৰণে ডাঙৰ আৰু-
উম মই বাৰু মই দিয়া বেছি দিন হোৱা নাই নহয়- আপোনাৰ মই আমাৰ হেৰি বহাগৰ বিহুত হয় যে এইবিলাক-
আহ-
এ বহাগৰ বিহুতে দিয়া-
অ তাই তেনেকে যোৱা নাই বা দে কাইলে পঠিয়াম যি কৰে আৰু ভুল- শুদ্ধ যি আঁকে যেনে তেনে আঁকিলেও হওক- যিয় এতিয়াতো নাজানে সৰু ছোৱালী তাকে মানে কাইলৈ পঠাম মানে ত-
এইবিলাকো আগবাঢ়িব লাগে ভাল-
লাগে লাগে- এতিয়া ছবি তবি আঁকি থাকিলে ধৰিও ছবি তবি ঘৰত মাজে মাজে মনতটো বেয়া লাগিলে আঁকি থাকিব - প ক- অ তোমালোকো যে কাপোৰ চাপোৰ বনোৱা আকাই হয় চাগে ন?
অ মোৰ আকাইে হয় আৰু এনেও মানে কাপোৰ বুলিয়ে নহয় মই এনেও মানে মোৰ ছবি বহি আছে ন বহুত- মই মন গ'লে - ছবি আঁকিয়ে থাকোঁ মোবাইলৰ পৰা চাই চাই আৰু-
ম ঠিকে আছে দিয়া মই অকমান তাইক এইখিনি হেৰি কৰি পেলাই খোৱাই দিব লাগিব যে- দেই হ'ব দিয়া-
উম-
উ